হেল্ল'
ক'ত- ঘৰতে আছ নে?
অঁ ঘৰতে আছো তুমি?
অঁ মই ঘৰতে আছোঁ।
অঁ
তাপা হেৰি- ফিল্ডলে- হা হা?
চাহ-পানী খালা?
কালি উম্ এ কি কয়- অ', কালি উম্ খানা খাই কেনেকুৱা লাগিলে?
কালি খানা ভালেই লাগিলে?
তাকে, আজি ত কি- অ'।
ফিল্ডলে আহি-
ফিল্ললে ফিল্ডলৈ গৈছিলো মই ৰাতিপুৱা সময়ত বেলেগ এফালে গলো এফালে মানে পদুলী পাৰলে গৈছিলো আজি তাপা- আবেলি এতিয়া গৈয়ে মাই এই মাত্ৰ পাইছো হে- ভৰি-হাত ধুই মিনে ভিতৰত সোমাইছো।
অঁ অঁ, আজি কেইবাৰ ধইলা?
অ খালে আজি- অ কাৰেণ্ট নাই নেকি? আজি হেৰি আমাৰো একে, গহপুৰ নে বিফিয়াক আন'ব? আজি আবেলি সময়ত ষোল্ল শ' টকা অ' অ'। তাপা এই আবেলি সময়ত হেৰি ষোল্ল শ' মাৰি দিলো তাপা ৰাতিপুৱা বত্ৰিশ শহ।
অ' অ'। তোমালোকৰ কি বিপিয় কাইন নেকি?
এই কিবা- হা?
আ? নাই একো এক নাই এই বতাহ অলপ মা- এই বহি আছো বাহিৰতে বত কাইন নাই যে।
অঁ
অহ
গম পাইছোঁ অঁ, এই বিলি মাৰি ন', ফিল্ডপা আহি থাকোঁতে ঘূৰি আহিলো বতাহ মাৰি আছে একদম বৰষুণ দিব অ' দিওঁ-দিওঁ হওতেনে গুচি আহিলো এটোপ-দুটোপ পেলাইছে যে। তাপা হেৰি এইটো কি বুলি কয়- উম্ ৰাতিপুৱা সময়ত আহিবি নেকি, কাইলে? অ' কাইলে ৰাতিপুৱা আহিবি নে কি ফিল্ডলে? অ' আহিবি আহিবি, ইহঁতবোৰো আহি আছে না। অ আহিবি বোলো কাইলে হেৰি উম্ কাইল' পা দৌৰিবি ভালকে। তাপা
অ' কাইলে ৰাতিপুৱা যাব লাগিব, অকমান-অকমান চাই আছো আউ মোবাইলতে, পি ডি' এফ আছিলে দুটামান।
অ্'
পঢ়া হল তোমাৰ- তুমি তুমি পঢ়ি আছা নেকি কিবা কিতাপ কিতাপ? কিবা কিতাপ আনি-
মই কিতাপ-চিতাপ চাই থকা নাই কিতাপ আছে বাৰু মোৰ কিতাপ কিতাপৰ পৰা পঢ়াই নাই মই পি ডি এফ পি ডি এফে চাই আছো পি ডি এফ দুটামান। এনেকে পি ডি এফ' দুটামান চাই পেলাই বোলো হেৰি কৰি থাকোঁ। অ কিতাপ মানে তোৰ এতিয়া কিতাপ এখন আনিব পাৰো। কিতাপ তই জানেনে জানানে নে কিবা এখন কিতাপ এখন আছে অসম পুলিচৰ সেইখন আনি ল'ব পাৰো সেইখন কিতাপ। সেই খন ভাল কিতাপ।
সেন অঁ
বা অসম ইয়াৰ বুকখন আছে অসম ইয়াৰ বুকখন আকৌ বহুত ডাঙৰ সেইখন কিতাপটো পঢ়িবলে। উম পঢ়িবৰ কাৰণে মানে বহুত দেৰি লাগিব সেইখন পঢ়িলেতো চাকৰি কনফাৰ্মেই হৈ যায়।
অ এতিয়া তোমাৰ দিনো নাই নহয় আৰু দুমাহ তিনিমাহ আছে মাজত।
ইণ্টাৰভিউ লে টো দুমাহ তিনিমাহ মানে এতিয়া মানে। অ এতিয়া এই সৰু নোট টাইপৰ মানে কিতাপ পাই নহয়। এই তেনেকুৱা কিতাপ কমন কমন কূৱেশচনৰ কিতাপবোৰ পায় নহয়।
হয়।
অ সেই তেনেকুৱা কিতাপ আনি পেলাই পঢ়াই ভাল আছে ডাঙৰ কিতাপ পঢ়িবলৈ লাভ নাই এতিয়া পঢ়ি দিব পাৰো এনে মাজত মানে ডাঙৰ কিতাপ নোটবিলাক লিখিব লাগিব লিখি লিখি মুখস্থ কৰিলে হৈ গ'ল।
অ লিখি লিখি মুখস্থ কৰিব লাগিব এনেও ওপৰে ওপৰে পঢ়ি গ'লেও নহ'ব। উম এতিয়া কি ফিল্ডৰ পৰা আহি চাহ পানী খালা।
আ। এ নাই খোৱাই নাই কাৰেন্টেই নাই এ। নাই খোৱা নাই খোৱা কাৰেণ্টে নাই যে সেইকাৰণে বোলো আন্ধাৰে মুন্ধাৰে বহি আছো। বাহিৰতে অকণ হাৱা লাগি আছে বতাহ মাৰি আছে। অহ কাৰেন্ট চাৰেন্ট নাই অ।
কাৰেন্ট নাই অ অ।
ফিল্ডত থাকোতে।
তাকে তাকে আমাৰ এই সন্ধিয়া সময়ৰ পৰা পূৰা বতাহ মাৰিছে। অঁ এইপিনে পুৰা বতাহ মাৰি আছে।
অ সেইটো কাৰণে হৈছে আকৌ হেৰি হয় আকৌ এই বতাহ মাৰিলে মানে হেৰি হয় আকৌ। কিবা ফাটি ফাটি আহে মাতটো।
অ অ তাৰপিছত আমাৰ এইখন পুৰা খালী জেগা যে মুখৰ পৰাই পাই ব। বতাহ বতাহ পুৰা অ।
অ তই ৰাতিপুৱা পাঁচ কিলোমিটাৰ মাৰি আছ নে ৰে। গুলাৰ নে কিমান কিমান মাৰি আছ।
এই তোমাৰ ৰাতিপুৱা টানি ধৰিছিলো ৰাতিপুৱা টানি টানি দৰিছিলো। ষোল্লশ মিটাৰ তাৰপিছত আবেলি পাঁচ। কিলোমিটাৰ মাৰু অঁ তাৰপিছত এইকেইদিন। যোৱাই নাই নহয় ৰাতিপোৱা তাৰপিছত কাইৰ পৰা যাব লাগিব আবেলি কেইদিন নাওঁ পা। কিমা।
অ ৰাতিপুৱা মানে পাঁচ কিলোমিটাৰ মানে ধৰ। কেতিয়াবা পাচ কিলোমিতাৰ মাৰিবি সদায় পাচ কিলোমিাৰ দৰি নেথাকিব ম। পাঁচ কিলোমিটাৰ সদায় ধৰিলে ভৰিৰ ষ্টেমিনাও কথা আছে ন। দৌৰ মানে এসপ। প্তাহট তোৰ দিন এসপ্তাহত হেৰি দিন। সপ্তাহত সাতদিন হয় ন সাতদিনটো দেওবাৰটো ৰেচেই পৰে ছদিন পৰে ছদিনহে হয়।
অ অ ছদিন অ।
দেওবাৰ দিনটো ৰেচ ল'ব লাগে আৰু বাকী, অ' বাকী, এই কিবা অ' মে চাৰিদিন হেৰি মাৰি পেলাই বাকী দুদিন এ স্ল' দৌৰি পেলাই লাভ নাই আৰু এতিয়া দৌৰি, স্পীডত দৌৰিব লাগিব
তেনেকে দৌৰিব লাগিব, মোৰ তাৰমানে অকণমান ৱেইটো কমাই লৈছো
অ' সেইকাৰণে স্ল' ৰাণিং মাৰি থাক এতিয়া। ইমান হেৰি কৰিব নালাগে মানে তোৰ কি পাঁচ কিলোমিটাৰ যে তই দৌ অ' সেইটোকে পাঁচ কিলোমিটাৰ যে ৱেইট এই দৌৰ যে স্পীডত যে, আৰু কিবা লাহে লাহে যে দৌৰ
অ'
এই লাহে লাহে দৌৰিলেও কথা নাই এইটো এক্সাৰচাইজ কৰাৰ লগতে কথা এক্সাৰচাইজ কৰাই পেলাইতো বডি কমাই দিব পাৰিবি। তোৰো ৱেটটো কমিলে ন আগতকে বহুত কমিলে নিজে গম পাইছ
অ' ৱেটটো আগতকে বহুত কমিলে আৰু এই জুলাই মাহটো যদি অকণমান ভালকৈ দৌৰি দিওঁ, ৱেইটটো বহুত কমি যাব। জোখলে গুচি আহিব তেতিয়া।
অ' অ' ৱেট কমিবতো কিলে নকমিব আকৌ। আৰু তোৰ আগতকেতো বডি ন দৌৰি পেলাই
নিজেই সেইটো গম পাইছো নহয় ৱেটটো কিমান কমিছে কিমান নাই কমা
অ' অ'
তাৰপা মাহত ঘৰত নাই নেকি? এই ৰাতিপুৱা আজি যোৱা মানে মই আজি পথলিবাৰলৈ গ'লো-গ'লো মানে বিকি-বিকিৰ লগত শুনি পাইছ নে? অ' হেৰি কৰিবলে কিবাহে লাগে গলো মানে তাৰপা পথলিপাৰাত গৈ পেলাই হেৰি কৰিলো, আজিমানে টাইমিং লগাবলৈ গৈছিলো পথলিপাৰা-পথলিপাৰা ফিল্ডত
অ'
পথলিপাৰা ফিল্ডত টাইমিং লগাই পেলাই, বি
কিমান লাগিলে টাইম টাইমটো কিমান লাগিলে আৰু কিমান মাৰিলা?
এ পথলিপাৰাত লাগিছে মানে তোৰ চাৰে এঘাৰৰ ওপৰতে লাগিছে বাৰু, ভাল টাইমেই লাগিছে তথাপিতো মানে আৰু মাৰিব লাগিব এঘাৰ হেৰিমানত আহিছে পঞ্চাশ মানত বয়ত্ৰিশ এঘাৰ পঞ্চাশ মানত আহিছে। হা'
অ' অ', অ' গম পাইছো
সেইটোকে
অ' তাৰ পিছত সেই অকল বিকিসৈতে গৈছিলা নেকি? আৰু বেলেগ কোনোবা গৈছিলে নে বিকিহে গৈছিলে?
বিকিয়ে মই-মই, মই বাইক লৈ গৈছিলো বিকি মোৰ লগত গৈছিলে তাৰপৰা মৃত জোৱা কথা আছিলে, মৃতৰাম নাই আজি নগলে। নাযায় বুলি ক'লে
অ' অ'। এই এদিন তেনেকে, এদিন সেইফালে যাব লাগিব
অ'
তালে এদিন, দিনটা চাই যাব লাগিব যাব লাগিব। ল' ছোৱালী, ল'ৰা ছোৱালী, ল'ৰা ছোৱালী হয়নে তাত
আহে আহে বহুত হয় ছোৱালী যিমান লৰাও সিমান দিনৰ পৰা আধাত পাত ভাবি লয় এই ৰাতিপুৱা টাইমত তই ক্ষতি নকৰিবি ৰা। তিপোৱা টাইম ৰেগুলাৰ আহিবি পুৱা সোনকালে হলেও গুচি আহিবি ৰদ হলেও আহি ৰদত দৰিলে বহুত। মানে ঘাম ওলাই ন ত তহঁতৰ সকত মানুহ। মানে ভাল মানে ফেটচ বহুত কমি যাব।
গম দিন কেইটা অ এই গম দিন কেইটাৰ কাৰণে ভাল আৰু ঘামটো যিমানে ওলাই সিমানে ভাল।
অ সেইটোয়েতো ঘামটো ঘামটো লোৱাৰ লগতে কথা এতিয়া তটো ঘাম। দৰিলেতো ওলাই আৰু কেতিয়াও খালি গাই নদৰিবি ত এচ থকা যে। খালি গাই কেতিয়াও নধৰিবি তই স্পৰ্টিং এটা হ'লেও লগাই লবি। অ সেইটোকে স্পৰ্টিং পিন্ধি পেলাই দৈবি ঘাম ওলাব যিমানে।
অঁ মই ঘৰতে স্পৰ্টিং পিনন্ধি যাওঁ তাৰপিছত আৰু ঘৰতে খোলোঁহি।
অ সেইটোতো যিমানে ঘাম ওলাব সিমানে দূৰ হেৰি হৈ গৈ ঠাকিব মানে আকৌ ভাল হ'ব ন।
অ সিমানে অ অ ন মই ঘৰতে স্পুৰ্টং পিন্ধি যাওঁ ঘৰতে। খোলো ইস্পৰ্তিং ঘামি যিমান ঘামিলোঁ।
উম সেইটোৱেটো। মই এতিয়া বেলেগৰ কাৰণে মাথা মাৰি থকাই নাই মই অকল ফিজিকেলটো যে। ফিজিকেলটো তোৰ মই অকল ৰাণিংটো বৰ ভাল নাম ভাল নাম্বাৰ এটাই আনিম বুলি মই ভাব। বিছো বাও দেই পুলিছ কিন্তু এই হেৰিতটো জাপটোহে তোৰ। অকণমান মোৰ মানে এইটো অকণমান ডাউট আছে তথাপিতো আনিব লাগিবই ন এইবাৰ লাষ্ট যিহেতু।
আনিব লাগিব অ তোমাৰ এইবাৰ লাষ্ট নি।
অ। লাষ্ট মানে মই এবাৰ পৰা নিদিওঁ আৰু বয়স মানে আও। অঁ।
বয় অ তাৰপিছত এই তোমাৰ তাৰ ৰাণী। ৰানিং কৰিব লাগিব চিম্বাৰ মাৰিব লাগিব তাৰিছত লং জাম মাৰিব লাগিব আৰু কিবা হ'ব জানো পোচাপ।
এ পোচাক চোচাক নালাগে তই পুলিচৰ অনলাইন কৰিছ নহয়।
কৰিছোঁ অঁ।
পুলিচ অ পুলিচ অনলাইন কৰি থোৱা আছে যদি প্ৰথম দৌৰটো দিব দৌৰ। দৌৰাৰ পাছত তোৰ অ ততো আগতে দিয়া নাই নহয় পুলিচ। অ। খন্দো অ। সেইটো কাৰণে আগ তই এই প্ৰথম দৌৰটো হ'ব তাৰপৰা দৌৰটো হোৱাৰ পিছত তোৰ। প্ৰথম মানে গেটখনত তোমাৰ সোমাই পেলাই টোৰ লাইন পাতিব লাগিব ন লাইন পাতিবলে কোনো অনলা। উম এ ভেৰিকেছন হব মানে তোক কি কি খাই। সেই খিনি মেটিকৰ ডকুমেণ্টবিলাক লব।
অঁ।
তাৰ পিছত সেবিক লোৱাৰ পাছত তোৰ চেষ্ট নাম্বাৰ এটা দিব চেষ্টত মানে বুত এনেকে নাম্বাৰ প্লেট। তাম মাৰি ল'ব লাগিব সেইটো মাৰি পেলাই তাৰ গ্ৰাউন। তত লৈ যাব মানে গ্ৰাউণ্ডত লৈ পেলাই গোটেই সকল। অ ৰাণনিংটো কৰোৱাৰ পিছতে তোৰ প্ৰথম ৰাণিংটো কমপ্লিট হোৱাৰ পিছতে তোৰ। তম্বু এটা তলত মানে তো বেছি টাইম নিদিয়ে খুব বেছি দহ বিশ মিনিটটা দিয়ে পানী চানী অকমান খা।
অ।
তাপা খোৱা পাছত তোৰ হেৰি এ এ। লুষ্টাই আহে মানে, নাম লিষ্ট এখন লৈ পেলাই মানে যোনে, যোনে, ভাল টাইমত কোৱালিফাই হৈছে, এতিয়া ধৰক পুলিচৰ চৈধ্য মিনিট লাগে ন, টাইম এই চৈধ্য মিনিটত সোমোৱ কেইটা মানে তোৰ, নাম লিষ্টত মাতি দিয়ে, তাৰপৰা ফেইল হোৱা কেইটা এক্সট্ৰাকৈ গুচি যাবলৈ কয়, আৰু ৰঙা চ, পিধি পিন্ধি পালে, এনে যাব দিয়ে, ৰঙা কিবা, বোল্লাওচ নিচিনা কিবা এটা দিয় মানে, পি, তাক পি যে, এইবিলাক বহুতে
অ, অ, ন, চৈধ্য মিনিটো, চৈধ্য মিনিটত, আৰামত সোমব পাৰিম।
এ, চৈধ্য মিনিটত পাৰিবি কিয় নোৱাৰিবি, এইটো মানে ৰঙা মানে কি এইটো এটা হেৰিয়াাৰ কটাইপৰ দিয়ে ন, ইনাৰ সেইটো ফিল কৰিলেহে তা টিন এটা দে আৰু ৰঙা, সেইটোৱে তাৰপিছত তোৰ সেইটো উম, নামখিনি যেতিয়া ক'ব অ,
নাম খিনি যেতিয়া কব, নাম খিনি কোৱাৰ পিছতে তোৰ হেৰি কৰিব, অ, পাৰিবি কেলে নোৱাৰিবি আকৌ।
অ, নহয় চৈধ্য মিনিটত আহি যাব, মইতো ফিল্ডত দৌনে গম পাইছো, এতিয়া, এতিয়া তোমাৰ পয়ত্ৰিশ মিটাৰ মোক এতিয়া, সোতৰ মিনিট লাগিছে। চৈধ্য মিনিটলৈ আনিব পাৰিম আৰু হেই মিনিটেহে তিনি মিনিট হে।
অ, সেইটো কেলে কভাৰ কৰিব নোৱাৰিবি, কভাৰ কৰিব পাৰিবি।
অ, ক'বা কৰিব নাযায়। উম, এতিয়া ৰাতিপুৱা কেইটা বজাত আহিবা আজি?
মই ৰাতিপুৱা, মোৰ জেনেৰেল।
অ, অ,
মোৰ জেনেৰেল জেনেৰেল, জেনেৰেল মানেতো, অ। অক্টোবৰ।
ইণ্টাৰভিউটো লখিমপুৰত পৰিব, লখিমপুৰত পৰিব ইণ্টাৰভিউ।
লখিমপুৰতে পৰিব অ,
অ,
তোৰ হেৰিতো হ'ব, মানে তোৰ ধৰ অক্টোবৰলে যদি ইণ্টাৰভিউ হয়টো ফেক নে, ৰিয়েল মই গম পোৱা নাই বাৰু দেই। তাই এইবিলাক কিবা, কিবি ছচিয়েল মডিয়াত দি আছে ন, এইবোৰ ইটাৰভিও টো অক্টোবৰ দুই তাৰিখে হ'ব বুলি, এইটো সঁচানে মিছা গম পোৱা নাই, বাকী কি হয়, আৰু অ, এনেও ইণ্টাৰভিউ যেতিয়া পাতক, যেতিয়া নাপাতক কথা নাই ন, আমি দৌৰা লগত, আমাৰ নিজৰ লগতহে কথা।
অ, আমি সেইটো কৰি থাকিলেই হ'ল, নিজৰ কামটো।
অ, সেইটোতো বাকী ঠিকে আছে দে, ৰাতিপুৱা লগ পাম দে, আহিবি। অ,
অ, ৰাতিপুৱা